হেল্ল' আহ। কি কৈছ।
এ আছোঁ এনে কি কৰিছে।
মই অকমান শুইছো ভাত। পানী খায়।
আহ খোৱা গা ভাল হৈছে নে।
উখোৱা গা ভাল নাই হোৱা নহয় এতিয়া আকৌ উম, দেখুৱাবলৈ নিলে অহাই নাই।
অ কুঞ্জনৰ লগৈছা নেকি?
গুনজানেই মোৰ মিউমাইক আহিলা গাৰি লৈ।
অ বেছি হৈ হৈছো নে কিনো কিবা।
বেছি। জ্বৰ মানে একদম বিচনা। ত, কপাই আছে। কাপোৰ এ সোব মান ধৰি হেঁচা মাৰি ধুইও ৰখাব পৰা নাই।
অ, এই বৰষুণতো তিতিলো যে সেইটো কাৰণে তেনেকুৱা চাগে চাগে, গাটো চাগে বেয়া লাগি আছিলে।
অ, কালিও তেনেকুৱা। আজিও হয় টেবলেটটো খুওৱা অলপ দেৰিলৈকে জালটো থকালৈকে নুঠে তাৰপিছত আকৌ উঠে আৰু।
অহঁ।
ভয় লাগে নহয় চাই থাকিবলৈ
উম হয় অথনি মই ফোন কৰিছিলো খোৱা অথনি মই ফোন কৰিছিলো খোৱাৰ লগতে পাতিছিলো নহয় তেতিয়া আকৌ মাততো ভালেই শুনিছিলো। ছিলো দেটাও আছিলে যে,
অ তেতিয়া উঠা নাই দেউতা হত গ'ল তাৰ অকমান পিছতে মানুহবোৰ গ'ল তাৰ অকমান পিছতে উঠিছে আকৌ মিহি মিহিকে।
অহ
তেতিয়া অকণমান অকণমান আছে বাহিৰত ৰাতিপুৱাৰ পৰা মানে তিনটা বজাত খুৱাইছো নহয় টেবলেটটো। উ আি পিছৰ সিমান কণ সময় ভাল হৈ থাকিলে আৰু তাৰপা। অ আহি গল
ভাত সেই কালি আৰু ৰাত ৰাতিপুৱা খালো, এই এতিয়া এ আহি বনাই হে আছে। মই পাচলি-চাঁচলি কাটি দিলো, বনাই চে ভাত হেৰি
তই বনোৱা নাই নি?
হাঁ, নাই বনোৱা।
কেলে?
এনে বনাম বুলি কৈছে বনাব।
অহ, শিকিবি শিকিবি বনাবলে দেই।
এ বনাই বনাই খোৱাই আছোঁ।
অঁ, কুৱাত শিকিবি শিকিবি তেতিয়াহে পাৰিবিগে।
ৰান্ধনীয়ে কি বনাইছে জানো ৰাতিপুৱা ডিম আছিলে, মাংস আছিলে, কালি সেয়াই খালে ৰাতি য়া একো নবনোৱাকে হ'ল, ভাতকেইটা বনালো। এতিয়া ভাতকে কাৰণ মই উঠাই থৈছো কোৱাৰ কি বনাই মই নাজানো। গৰম আছে।
তাকে, ৰান্ধনী কলেজৰ পৰা আহি আকৌ ভাত বনাবলে লগাইছ তই।
ভাত বনোৱা নাই, অকল ভাজি বনাইছে।
অহ, তাকে।
ফুৰিবলে যোৱা নাই আবেলি অ-অকণমান দেৰিকে ওলাই যাব লাগিব হে।
অহ, কেতিয়া গলি হঁত তালে?
কালি।
অহ। বাকী ভাল আও খবৰ-খাটি?
কালি ট্ৰেইনত আহিছিল, চাৰে দচটা মানত পাছ
অ, অ। অ, তাতে তাৰপা কিমান দূৰ?
গাড়ী গাড়ীত যাবগে লাগে নে?
তাত নামি তিনিখন গাড়ী সলাব লাগে।
ও ৰাম। দূৰ গাতি এ গৈ দেখোন প্ৰকিত নাই ইমান না
উম, উম।
হ কি জেগা? অ', বা
কিন্তু বহুত দূৰ। সেয়াৰ পৰা, ত্ৰেইনৰ-ত্ৰেইন ৰ পৰা। নামমি ইয়াল বহুত দূৰ
উম, গম
আকৌ আহি পেলাই, তে তেনে চাৰে দশটা মান হৈ যায়', আৰু তেনেকৈ ক্লাছ গৈ পেলাই, কৈছে।
অ', ওচ ৰুমৰ পৰা, ওচৰতে নে কি?
অ আৰু মই তাৰ ওচৰে। এ, এ আমাৰ আগৰ পৰা এই সময় বাই, দোকানখনলৈকে যিমান দূৰ হব, ই ইমান দূৰ মান হয়।
অ। উ বেছিদূৰ নহয়।
উম।
উম ৰুম ডাঙৰ নে সৰু?
ৰুম দুটা, এটা থকা মানুহে, আৰু
অহ',
চব প্ৰতিটোৰ মতে মানুহে আছে। এহ
অ সেইখিনিত মানে ৰুম মানে ভাড়ালেই দিয়ে আও,
উ ভাল। ধেৎ ইফালে মানুহ ঘৰৰ মাজত এইবাৰ এইফালেও ৰুম সেইফালেও ৰুম ধাই ৰুম
অ মালিকৰ ঘৰৰ মাজতে
অ ইফালে পিছফালেৰ ৰুম আগফালৰ ৰুম বাৰিখন আমাৰ ঘৰৰ বাৰখনৰ মানে হ'ব।
অ অ গৈছা নাই মালিক অ মালিক ঘৰলে গৈছা নাই
নাই যোৱা ধনী আহি মাতি থৈ গৈছে যাব লাগিব।
সেই ঘৰ
মানুহ সেইঘৰতে পিতেক বোৱায়েকৰ ল'ৰা এটা তেনেকে আৰু সেই মাক বাপেক আও
ছোৱালী না
উম ইমান নাজানো সোধা নাই বাওঁ
যাবি আও মালিকৰ ঘৰ সি নিব নিলেহে তই যাবি আও
সেইয়াত মেলা হৈ আছে।
পিন্ধি যাবি
চুইজাৰ লৈ আহিছোঁ নহয়
অহ চুইযাৰ পিন্ধিহে যাবি
উম এ ইয়াত পিন্ধিব পাৰি আৰু এতিয়া আমাৰ পহু গান এই খুৱাহাত তই খুৰীহঁতে গোটেই হেৰি যে ফুৰিবলে যে গৈছিলে। একেবাৰে চট কুৰ্তি তট কুুৰ্তিহে লগাই চেগে
আমি জানো কব নো কলৈ অ অ
বেগী জিন্সহে পিন্ধিছে মই টো চুৰিজাৰ পিন্ধিম
কালেক্ট কৰিলা
উম মই মই কুুৰ্তি দুযোৰ কিনিলোঁ তাৰপা ফ্ৰক এটা কিনিলো তেনেকেহে আনিছো ভাল ঘা আও দীঘল দীঘল চুটি চুটি সেইবিলাক অনা নাই এতিয়া
অ ছুটি ছুটিবোৰ নিপিন্ধিবি দেই মানুহে অ আঁটো নকৰিবি হন
উম
পিন্ধেই বাৰু খগুৱা হাতত পিন্ধ আৰু
তাও কেৰী সেই তেনেকে মানুহে সেই তুবলে আকে পিন্ধা
অহ অহ
তাহুন মানুহ বিলাকে চবে পোৱাকৈ ষ্টেটাচ এইবোৰ সুধোছো দুদিন ধাক নহয় পিন্ধিলো। যোনবিলাকৰ হেৰি হয়।
সেইটোৱেই মই এতিয়া আমাৰ ফালে বতৰ বহুত বেয়া
ক উঠুনি ঘৰলে ফোন কৰিছিলো কৈছে বৌ বতাহ ধুমুহা আহি আছে বুলি।
আহ কেনেকুৱা ধামৰ ধামৰ মাৰিছে বৰষুণ। গাজনি মাৰিছে।
মামা সৰু ছোৱালী গৈছে নাই?
নাই আহা নহয় সৰু ছোৱালী কালি। এজনে ফোন কৰিছে পাই কেকাই কেকাই দুইটাই পাতিছে। উম পৰীক্ষা চলি থকা নাই জানো তাৰ!
ধৰ খোৱা বেমাৰ হলে হেঁপাহ ওলাবগৈ চাগে।
উম তাকে মানুহে আহি পোৱা নাই লৰাকবোৰো এইবোৰ অকমান তাতে ৰৈ দে এনেকে বতৰ থাকিলে ভয় লাগে নহয়।
আ
পৰঠা এটাকে খাই ল'বলৈ কোৱা। অ বহুত দিন আছে অ আই সবিলা কলে
অকমান ভালকে ভাল হৈ লবলৈ দিব।
তাকে এই এইবাৰ ভালকে। দিলে আৰু খোৱা
য়ে অকনমান হেৰি ভালকে ভাল হ'ব
উম আজি লাগি এ এনেকে পোৱা নাই বাহমান
উম
এবা একেবাই ব
তাকে ভাল। ভাঙি ললো দি উঠাৰ পিছত খেতিলে নামিব।
তাকে।
আজি ধুনীয়াকে শুনিছা হয় নাই?
শুনিছো তোন, ধুনীয়াকে শুনিছো, অ তহঁতৰ ঘৰত তহঁতৰ ঘৰত মই কথাবোৰ নুশুনোতো। কথাবোৰ একদম অকণ অকণকে আহে আৰু তাকো বুজি নাপাওঁ।
এ দেউতাই বা লৰাই আছে যে তাৰ অ পৰীক্ষা আছে বাহত ঘৰতে আছে।
আহ উম।
মই ইয়াতে, নাই ন?
অহ। কেইদিন থাকিবি?
ইয়াত এতিয়া গৰম বন্ধ, এক তাৰিখলৈকে থাকিব লাগিব চাগে।
গৰম বন্ধ দিয়াৰ পিছত আহিবি যেনিবা।
নাই শনিবাৰে যাওঁ সেইটো ঠিক হয় নাই।
অ অ, শুই আহ, কিবা কিবি চাব লগা আছে যদি
এতিয়া আকৌ হাত লাগিলে নহয় বাসুদেৱ থান এইখিনি ওচৰতেহে
লাগিলে
এতিয়া তাত মোৰ ভালেই হ'ল। গোটেই কাপোৰবোৰ আগতে ধুইয়ে থৈছিলো নহয়। চফা বিলাক শুগোটেই গৰদেজত ভৰাই থৈছে এতিয়া কোনো ৰুমলৈ নোসোমালে হয়তো খে দিলও হ'ব গৈ পানী চানী চটিয়াই হেৰি কৰি দিমগে।
অ। তেনেকৈ এতিয়া নিকে বৰকে হেৰি ন কৰিলোঁ হ'ব তহঁত যদি হাতৰ পিছত আহা হন তেতিয়া নিখ খেদিলেও হব, বায়ে পানী চানি চটিয়াই চাকে অকণমান হেৰি কৰি দিব আৰু ৰুম চুম
উম দিলো দিলো মগ হলেও দি দিমগে।
অ তই আহি পেলাই কৰি দিবি আও। ফেন চেন দি দিবি। শুকাই যাব।
উম তেনেকেকে এটা কৰিব লাগিব।
উম।
গাঁৱৰ গিটাহে অকমান লেতেয়া। অ আছিলে বাকীবোৰ চব ধুই থোৱাই আছিলে বাও। গা কেইটা ধুম বুলি ভাবিছ তই তাত। পায় নাশুন আও বৰষুণে বৰষুণে।
ভালকে ধুইচ নাই কাপোৰ।
এ ধুইচো কেলে ভালকে নুধুম বাও।
উ হা পাই।
হয় হম বজাৰ কৰিবলৈ গৈছিলে যে কি আনিল। আঁহ।
হা খোৱা বস্তু। কি আনিবি দালি দালি। পিয়াজ, গুৰ, এ মিঠাতেলৰ পৰা ধৰি। চব পাচলি। অ। বজাৰ কৰি পইচা কিটাৰয়ে এটা। কৈছো আপোনাক কোৱাও এয়া।
এলে কোৱা হেৰি গাড়ী ভাড়া কৰি নিছা নে কি।
নহয় আমাৰ ঘৰৰ গাড়ীখন নিছে খুৰাদেও গাড়ীখন।
খুৱাই দিওঁ মানে আপোনালোকৰ ঘৰৰ হেৰি সিহঁতৰ তাৰে গাড়ী আছে নি।
গাড়ীত। খুৱাদেউৱে ললে নহয়। তাৰপা গাড়ী সেইখন গাড়ীৱে মাজুটো কাইয়ে চলাই আহিছে সিহে চলাই যায় কৰবালৈ লৈ জলৈ তলৈ যায় আউ।
অহ।
তাৰপা সি লৈ আহিলে গাড়ী তহঁতে বেলেগত নিঅব নালাগে মই গৈ আছো বুলি কলে তাৰ তাতে ডাক্তৰো আছে আউ। এতিয়া তাৰ তাতে আছে আছে। চব টেষ্ট চেজ কৰিছে হেনো বেলেগ বিশেষ হেৰি নাই বুলি কৈছে।
এ বৰষুণে চৰষুণে তিতা সেই কাৰণে গাটো বেয়া লাগি আছে চাগে সেইকাৰণে তেনেকুৱা হয়। অ চুগাৰ টোগাৰ ঠিকে আছে না।
আৰু সববো চাই আছে সৱবো চাই আছে বোলো তেষ্ট কৰি। কেতিয়া টাইমত। ৰান্ধনী ভাজি হৈছে নে।
হম।
ৰান্ধনীয়ে ভাজি বনাই খুৱাইছেনে।
ৰান্ধনী ভাজিবনাই হোৱাই নাই নে।
উম হব।
এতিয়া চিনি নাপায় নহয় আপোনাক ভালকে এবাৰ গৈ আহিব লাগিব তাৰ পিছত কথা পাতিছো উম এবাৰ এবাৰ বহিব লাগিব তাৰ পিছত গম পাব
অ তাকেইেতো কেতিয়া অংকটো মিলে
তেতিয়া আমিলে তেতিয়া এপ গৈ আহিলেগে তেতিয়াৰ পৰা এনেকে কথা পাতিব পাৰিব।
উম। তাকে কথা পাতেই নে নাপাতেই!